আপোনাৰ খবৰ ভাল নে
হয় নিশ্চয় ভালেই আপোনাৰ
আছো আছো নিশ্চয় ভাল
নিশ্চয় নিশ্চয়
বিশেষ প্ৰসংগৰ ওপৰত আজি এতিয়া আলোচনা কৰিব বিচাৰিছো
হয় হয় হয়
আপুনি শুনিছেনে
অ নিশ্চয় শুনিছো
হয় হয় অ আমি বা পৰিয়ালৰ ব্যৱস্থাৰ কথা পঢ়িম আজি আমি আলোচনা কৰিম শুনিছেনে আপুনি হয় এতিয়া ভাৰতীয় ব্যৱস্থাত পৰিয়ালসমূহৰ যিসমূহ ব্যয়ৱস্থা আছে ধৰক যিসমূহ নীতি নিয়ম আছে নীতি নিয়ম আছে আপুনি তাৰ বিষয়ে কেনেধৰণে ভাবে বা ইতিবাচক দিশসমূহ ইতিবাচক দিশ আপুনি ভাবে নেকি ধৰক আজিকালি কিছুমান অন্ধবিশ্বাসৰ কথা পৰিয়ালৰ কিছুমান তেনেকুৱা ধৰণৰ যাৰ ফলত আমাৰ কি এটা সীমাবদ্ধতা আহি পৰে সেই তেনেক্ষেত্ৰত আপুনি কি ভাবে এইখিন কথাখিনি
হেল্ল'
হয় আপুনি সেই সীমাবদ্ধতা খিনিৰ কথা আপুনি কি ক'ব
আকৌ এবাৰ কওকচোন নেটৱৰ্কটো অকণমান ভালকৈ পোৱা নাই
আমাৰ এতিয়া ভাৰতীয় ব্যৱস্থাত পৰিয়ালসমূহৰ মাজত কিছুমান সীমাবদ্ধ তা থাকে ধৰক কিছুমান অন্ধবিশ্বাসে হওক বা নীতি নিয়মে হওক তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ত কি হয় কেতিয়াবা আমাৰ সীমাবদ্ধতা আহি পৰে কিবাখিনি কাম কৰিবলৈ যাওঁতেই হওক বা কিবা অনান্য ধৰণৰ নতুন এটা কাম আৰম্ভ কৰাই হওঁক তেনেকুৱা ক্ষেত্ৰত আহি পৰে যাৰ আমি বিষয়ে অলপ পিছতম পাতিম ভালকৈ আমি তেনেকুৱা ক্ষেত্ৰত কি ভাবে যে সেই নীতি নিয়মসমূহে আমাৰ কোনোবাখিনি নহয় আমাক বিপদত পেলাই নেকি বাৰু পৰিয়ালৰ বা
হয় হয় নিশ্চয় সেই নিয়ম খিনিয়ে মোৰ মতে কাৰত বিভিন্ বিভিন্ন স্থানত দেখা যায় যে বহুতো এ এজনি এজনি মানুহক কি কৰে ডাইনী ডাইনী বুলি সজাই মেলি সিহঁতক মানে অত্যাচাৰ কৰে অত্যাচাৰৰ ফলত সিহঁতি অত্যাচাৰৰ বলি বলি হয় সিহঁতি আকৌ সেই যিসকল যিসকল আছে সেই সকলক বহুত অত্যাচাৰ হলে অত্যাচাৰ কৰে যাৰ ফলত সিহঁতি মৃত্যুৰ মুখত পৰেগৈ লাষ্টত মই ভাবো তেনে তেনেকুৱা বহুত বহুত কাৰণ আছে সেই যাৰ ফলত মানে সেই স্ত্ৰি সমূহ উম মৃত্যুমুখত পৰে তেনেধৰণৰ বহুত বহুত ঘটনা দেখা গৈছে সেইবাবে মই ভাবোঁ যে অন্ধবিশ্বাস অন্ধবিশ্বাসটোৱে মানে আমাৰ যিটো হেৰি আছে মানে সামাজিক ব্যৱস্থা হয় হয় সেই সামাজিক ব্যৱস্থাটো আমাক বহুত দূৰ পিছোৱাই আনিছে সেই অন্ধবিশ্বাসে
হয় হয় হয় এতিয়া সেই অন্ধবিশ্বাসকে আদি কৰি যিবিলাক নীতি নিয়ম আছে বা আমি অন্ধবিশ্বাস হৈছে যিসমূহ আমি বিনা কোনো কাৰণ অনুসৰি আমি বিশ্বাস কৰো তেনেক্ষেত্ৰত আজি এই যান্ত্ৰিক যুগত সেই আপুনি যি ডাইনীৰ কথা বা সেইখিনি কথা কলে সেইসমূহ আমাৰ গাও অঞ্চলত বেছিভাৱে দেখা পোৱা যায় আৰু নগৰসমূহত ইমান দেখা পোৱা নাযায় যদিও গাও অঞ্চলসমূহত সেইসমূহ অধিক তাৰ প্ৰকোপ দেখা পোৱা যায় এতিয়া সেই ক্ষেত্ৰত আজি আমাৰ শিক্ষিত হোৱাটো প্ৰয়োজনীয়তা কাৰণ অশিক্ষিত লোকেহে তেনেকুৱা ধৰণৰ কাম কৰা দেখা পোৱা জায় যিহেতু আমাৰ অন্যান্য যিসমূহ উন্নত ঠাই সেই ঠাইসমূহত আজি ছাত্ৰী আহ চাত দুয়ো মানে লিংগৰ অনুপাত সমান হেৰিওৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত। কিন্তু - কিন্তু পূৰ্বৰে পৰা আমাৰ গাওসমূহত এনেকুৱা নিয়ম চলি আহিছিলে যে ছাত্ৰীসকলক কেৱল ঘৰৰ কাম বা ধৰণৰ কামসমূহতে ৰাখিব পাৰে যে বাহিৰলৈ ওলাই যাব নোৱাৰে। ক্ষেত্ৰত এতিয়া যথেষ্ট আমূল পৰিৱৰ্তন আনিছে। শিক্ষা ব্যৱস্থাটোৱে এ যাৰ ফলস্বৰূপে তেওঁলোকে এটা সুবিধা পাইছে যে নিজৰ জীৱনটো নি - নতুন ভাৱে উপভোগ কৰিব পৰাকৈ আত্মনিৰ্ভৰশীল হিচাপে। সেই ক্ষেত আমি সামাজিক ব্যৱচ কথা ক'ব পাৰি এনেকুৱা কিছুমান সামাজিক - সামাজিক ব্যৱস্থা আছে, এতিয়া আ - অকল কেৱল চা - চাত - ছোৱালীৰ ক্ষেত্ৰতে নহয় ল'ৰাৰ ক্ষেত্ৰতে এনেকুৱা কিছুমান সামাজিক ব্যৱস্থা থাকে যোনখিনি ক্ষেত্ৰত কোনোবা - কোনোবা ল'ৰাই নতুন এটা কাম আৰম্ভ কৰিবলৈ যাওঁতে তেওঁ বিপদত পৰিবলগীয়া হয়। ধৰক কিছুমান কিছ - কিছুমানৰ জাতি বংশ, কিছুমানৰ ধৰ্ম তেনেকুৱা ক্ষেত্ৰত চাবলে গলে সকলোৱে সকলো কাম কৰিব নোৱাৰে। তেওঁ সেই ব্যক্তিগত জীৱনত, ধৰ্মীয় জীৱনত বা সামাজিক জীৱনত তেখেতৰ সেই প্ৰশ্নটো উঠে যে তেখেতে সেই কামটো কৰিব নোৱাৰে। সেই খিনি ক্ষেত্ৰত সামা - সমাজৰ যিটো সেই যিসমূহ নিয়ম আছে সেই নিয়ম সমূহৰ আমি কোনোবা খিনি ন কোনোবাখিনি শুধৰনি কৰা সময়টো আহি পৰিছেহি, তাৰ বাবে আমি আমাৰ শিক্ষা ব্যৱস্থাটো গুৰুত্ব দিব লাগিব। সামাজিক ব্যৱস্থা খন সামাজিক সমাজখন উন্নয়ন কৰিব লাগিব য'ত কেৱল শিক্ষিত লোকে বসবাস সামাজিক লোকে বসবাস কৰিব।
হয় হয় হয়।
তেনে ক্ষেত্ৰত আমি সেই সমাজৰ যিসমূহ নীতি নিয়ম মানে অন্ধবিশ্বাস বুলি ক'ব পাৰোঁ। কাৰণ কেলৈ অন্ধবিশ্বাস বুলি ক'ব পাৰোঁ সেই নিয়মসমূহক যোনবিলাক নিয়মৰ প্ৰকৃত অৰ্থ নাই। হয়। সেই নিয়মসমূহ আমি এৰি এৰিচ - এৰি চলিলে হয়তো সেই সামাজিক আমাৰ উন্নয়ন হব পাৰে।
হয় হয়।
তেনেক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰোঁ? আপোনাৰ অনুসৰি আমি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে সেই ক্ষেত্ৰত আমি আগুৱাই যাব পাৰো যে সমাজৰ সেই নীত নিয়মসমূহৰ পৰা আমি আঁতৰি এখন উ - উ সমাজ হয় এতিয়া ধৰক আমাৰ বিশেষকে, পিছ পৰি থকা গাওসমূহ আছে আমাৰ। দেশ বা ৰাজ্য সমত সেই গাঁওসমূহত আজ- আজ- আজিও এই যান্ত্ৰিক যুগত এনেকুৱা কিছুমানো গাঁও আছে য'ত আপোনাৰ আহ এই অন্ধবিশ্বাস প্ৰভাৱ এতিয়াও বহুত দেখা পোৱা যায় অন্ধবিশ্বাসেই হওক, কুসংস্কাৰেই হওক সেইসমূহো অধিক দেখা পোৱা যায়। আপোনাৰ অনুসৰি এনেকুৱা - কেনেকুৱা কি-কি কাম আছে যোন কেইটা বা যিন কি পদক্ষেপ আছে? যোনকেইটা লোৱাৰ ফলত আমি সেই এনেকুৱা ধৰণৰ যিসমূহ অন্ধবিশ্বা তাক বাহিৰৰ পৰা আমি মুক্তি মুক্তি পাব পাৰো। আৰু লাহে লাহে আমি উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰোঁ।
ইয়াৰ প্ৰথম মূল কাৰণেই হৈছে শিক্ষা।
শিক্ষা হয় হয়।
আচলতে আচলতে আজিকালি। আজি আগৰ দিনৰ মানুহ আজিকালি এতিয়াতো মান বহুত মানুহ শিক্ষিত হৈছে। কিন্তু সেই আগৰ সময়ত আগৰ সময়ত বহুত মানুহ এনেকুৱা আছিলে যিসকলক স্কুললৈ যাবলৈ দিয়া নহয় যাৰ ফালে। যাৰ ফলত। মানে। বহুত মানুহ শিক্ষাৰ পৰা বঞ্চিত হৈ থাকে যাৰ ফলত তেওঁলোকে সেই সেই যিবিলাক মানে হেৰি আছিলে অন্ধবিশ্বাস। তা সেইবিলাকত। ত মানে। সেইবিলাকৰ বলি হৈছিলে মানে। সেই সেইকাৰণে প্ৰথম। এতিয়া বৰ্তমান সকলো ল'ৰা ছোৱালী সৰু সৰুৰ পৰাই সকলো ল'ৰা ছোৱালীক সেই অন্ধবিশ্বাসৰ পৰা দূৰত ৰাখিব লাগে আৰু সেই অন্ধ অন্ধবিশ্বাসৰ যাতে বুলি নহয় তাৰবাবে তেওঁলোকক বিভিন্ন মানে বি বিভিন্ন স্কুলত শিক্ষা শিক্ষাৰ দিশত মানে আগবঢ়াব লাগে শিক্ষা শিক্ষা ঘ ঘৰতো বহুত। শিক্ষা দিব পাৰে ঘৰত শিক্ষাদান কৰিব লাগে আৰু সকলোকে শিক্ষা ব্যৱস্থা বিশ্বাসতে জড়িত কৰিব লাগে আৰু সেই যিমান পাৰে মানে সিমান অন্ধবিশ্বাসৰ পৰা সেই যিসকল শিশু আছে।
হয় হয় তেওঁলোকক সেই ন নতুন প্ৰজন্মসকলক তাৰ পৰা দূৰত ৰখা মানে আমি ভৱিষ্যত এটা। সুস্থ ভৱিষ্যত প্ৰজন্ম এজন। সুস্থ মানসিকতা ভৱিষ্যত প্ৰজন্ম পাব পাৰো যি অন্ধবিশ্বাস আৰু সংস্কাৰ পৰা সম্পূৰ্ণ মুক্ত হয়নে হয় হয় এতিয়া প্ৰথম কথা আহ সেই পৰিৱেশটো সমাজৰ পৰিৱেশটো প্ৰথমতে আমি পাই আহিছো যে সৰুৰ পৰাই গঠিত হয় ঘৰখনত গতিকে ঘৰখনৰ প্ৰথম কথা পৰিৱেশটো সুস্থ হব লাগিব বা ঘৰ খনৰ মানসিকতাটো হ'লেহে এখন এখন সমাজত সেই ঘৰ সমূহৰ পৰাই যিহেতু লগ লাগি সমাজৰ সৃষ্টি হয় সেই সমাজখনৰ মানসিকতাটো সুস্থ হ'ব গতিকে মোৰ অনুসৰি চা এজন শিশু খুব সৰুৰে পৰা তেখেতক সেই শিক্ষাৰ ক্ষেত্ৰত ঘৰৰ মানুহে মূল যিহেতু কঠিয়াতলি ঘৰখন গতিকে ঘৰৰ মানুহে তাৰ দায়িত্ব খিনি পালন কৰিব লাগে যে আহ যিসমূহ প্ৰথম পোন প্ৰথম প্ৰথম কথা ঘৰৰ যিসমূহ নীতি নিয়ম যোনখিনি অযুক্তিকৰ নীতি নিয়ম সেই নীতি নিয়ম খিনি আ ৰ'ব লাগে বিজ্ঞানসন্মত নীতি নিয়ম প্ৰচলন কৰিব লাগে বা প্ৰতিটো নিয়মৰ আঁৰত তেওঁলোকে যিসমূহ নিয়ম পালন কৰে নিয়মসমূহৰ আঁৰত যিসমূহ বিজ্ঞান লুকাই আছে বা যি আমি এটা এটা নিৰ্দিষ্ট অন্ধ এটা ৰূপৰ মাজত মানে অন্ধ এটা তন্তৰ মাজত সোমাই পৰোঁ যাৰ কোনো অৰ্থ নাথাকে গতিকে তেনে ক্ষেত্ৰত পতি প্ৰতিজন নাগৰিকে আনিব লাগিব যাৰ পদক্ষেপেৰে একে ছাটতে বা একে পোনতে আমি সমাজখন সলনি কৰিব নোৱাৰোঁ এটা সৰু সৰু খোজ সৰু সৰু ষ্টেপেৰে আমি কি ক সমাজখন সলনি কৰিব পাৰিম গতিকে মোৰ অনুসৰি আমি আমাৰ ভৱিষ্যত প্ৰজন্মসমূহক সুৰক্ষিত কৰাৰ দিশত আমি আমাৰ উন্নয়নৰ দিশত কেৱল অকল আমি আৰ্থিক উন্নয়নে নহয় আমি মানসিক উন্নয়ন সামাজিক উন্নয়নৰ পৰা আৰম্ভ কৰি সকলো উন্নয়নৰ ক্ষেত্ৰত আমি আগবাঢ়িবলৈ হ'লে আমি কিন্তু সেই যিসমূহ অ পৰম্পৰা পৰম্পৰা আছে যিসমূহৰ মূল অৰ্থনাইকিয় যিসমূহ পৰম্পৰ যাৰ একান্তই হৈ গ'ল শিক্ষা গতিকে সেই দিশটোত আমি আত্মনিয়োগ কৰিব লাগিব লগতে অকল শিক শিক্ষা বুলি ক'লে পাঠ্যক্ৰম শিক্ষা নহয় ব্যৱহাৰিক শিক্ষা যে পিতৃ মাতৃয়ে পৰিৱেশিক ক্ষেত্ৰখননেতে হওক বা বিভিন্ন ক্ষেত্ৰখনত পাৰি ব্যৱহাৰিক শিক্ষাসমূহ প্ৰদান কৰিব লাগে অকল কেৱল এটা পাঠ্যভিত্তিক শিক্ষাই নহয় ব্যৱহাৰিক ক্ষেত্ৰখনত কেনেধৰণে এটা প্ৰয়োগ কৰিব লাগে সেইখিনি বিষয়ে গম পালে হয়তো আমি সেই বিজ্ঞানৰ বিষয়ে গম পাম আৰু বিজ্ঞানৰ বিষয়ে গম পালে মূল কাৰণ গম পাম আৰু কাৰণ গম পালে আমি কিয় নীতিসমূহ পালন কৰোঁ সেইখিনি গম পাম আৰু যাৰ ফলস্বৰূপে আমি বিনা কাৰণত বা বিনা ৰিজন অনুসৰি আমি কাকো অত্যাচাৰ কৰিব নোৱাৰোঁ বা আমি সেইসমূহৰ বলি হ'ব নোৱাৰোঁ গতিকে আশা কৰিছোঁ আজি আমাৰ কথোপকথনখিনি যথেষ্টখিনি লাভালাভ হৈছে আপুনি কি ভাবা
হয় হয় নিশ্চয় আজিৰ পৰা আমি বহুতো নজনা কথাও জানিবলৈ পাইছোঁ
হয় হয় সহয়াৰ বাৰু বাৰু নিশ্চয় পুনৰ লগ পাম এটা নতুন টপিকৰ সৈতে ধন্যবাদ
ধন্য ধন্যবাদ